হেল্ল' অ'। মাতটো অহাই নাছিলে, হেল্ল', মাতটো অহাই নাছিল। এতিয়াহে আহিছে।
অ এই নেটৱৰ্কটো বেয়া।
অহ। কি কৰি আছা শুনি আছো শুনি আছো। অ কি বনালা পিছে?
আজি ৰঙালাওৰ মাছেই বনাইছোঁ।
অ', এনেই গৰম আকৌ ৰঙালাও।
হয় আছিলে মানে ঘৰত ঘৰৰে এটা আকৌ বেয়া হৈ যাবগৈ নহয় থাকিলে বেছিদিন হ'লে। সেইকাৰণে আজি বনালোঁ গৰমতে গৰম
উম ভালে কৰিলা।
অ', পছ কোনো আছিলে যে আৰু এই হেৰি বনালোঁ লাগি আনাৰস এটা আছিলে। এটা লাগিছিলে ঘৰত। ভাঙি থাকিলে নপকোতে মানে ভাঙি থাকিলে অ', সেইকাৰণে সেইটো ভাজি দিছো। পাঁচফোৰন মিঠৈ দি। অ', চাটনিৰ নিচিনাকৈ মানে বনাই দিছোঁ অ'। মানে মছলা অ', মছলা আৰু মিঠাই, মিলি মিলাই দিছো আৰু।
ভালেই হৈছে।
অ', তোমালোকৰ কি বনাইছে?
আমাৰ, আমাৰো মাছেই আজি মাছ ভেদাইলতা।
অ', ধুনীয়া জুতি।
অ', মানে ঘৰৰ কাঠিতে একদম ভেদাইলতা এজোপা বগাই আছে একদম মুখা মুখা কৈ আছে। বৰষুণো পৰিছে যে তাতে আৰু মানে দুৱাৰ মুখতে থাকিলে লতাডাল থাকিলে ভালো নালাগে।
অ', অ'।
তাৰপিছত অকমান ডাঙৰ হওঁক খাওঁ বুলি থওঁতে এতিয়া বহুত ডাঙৰ হৈ গ'ল তাকে বোলো আজি যি মানে ল'ৰা আহে চিগি, অ', পাৰিফালে নহ'ল দুৱাৰ মুখতে হৈছে তে অলপ জংঘলো হৈ থকা নহয় দেখি
লৰাই দিয়া হয়।
অ', মৰিব বুলিয়ে মানে হেৰি কৰি নিদিলো। এয়াকে ডাঙৰ হৈ গৈছে।
পিচি পেলাই আকৌ বৰ বনাই খালেও ভাল লাগে। উম হেৰিয়া অ', মচুৰ দালি কেইটামান দিয়ে নহ'লে কলা মাহ কেইটামান দি।
আহ।
ভাল লাগে ক'লা মাহ নহ'লে মচুৰ দালিকে দিব পৰা যায়।
অ', বনাও তেনেকে। কেতিয়াবা আজি মানে একেবাৰে উঠাই দিলো আৰু। গুৰিটো বোলো সিফালে ৰুই দিম বাৰীত। অ'। মানে ইমান ধুনীয়াকে হৈছে। উঘালিবও মন যোৱা নাই সৰুতে উঘালিব লাগিছিল নকৰিলো সেইটো
দিয়া হয়। হল হৈ নীয়াকে।
এতিয়া বেয়াও লাগিছে।
অ', নাই একো নহয় হ'ব গৈ যদি শিপা-চিপা আছে হ'ব গৈ
উম। সেইটো নিজে নিজে হোৱা মানে নতুন মাটি পেলাইছিলো মাটি লগতে আহিলে নেকি কিবা তেনেকে মানে অ', ৰোৱাটো ভাল অ'। বহুত আনি ৰুইছোহি ওচৰৰ মানুহ এঘৰৰ পৰা নহয় মৰি থাকে। এতিয়া মানে এইটো নিজে নিজে হ'ল। প্ৰথমতে মানে চিনি পোৱা নাছিলো ভালকে হয় নে নহয় বোলো সটাই কথা গোন্ধটো ইমান নাছিলে, তাৰপিছত মানে কিন্তু অলপ ডাঙৰ হওঁক, ডাঙৰ হওঁক বুলি কওঁতে বহুত খিনি ডাঙৰ হৈ গ'ল নহয়। জংঘল হৈ গৈছে গৈ
অ', য'তে ত'তে আকৌ নহয়। মানে বগাই যোৱা যে
অ', আৰু ইমান বস্তু ৰুউ ৰুলে নহয় এইবাৰ মানে কোমোৰা এজোপাওঁ তেনেকে নিজে, নিজে হ'ল হোৱা জেগাতে বোলো উঠাই নিনো এজোপা। হেৰি ধুনীয়াকে চাং এখন পাতি দিব দিলোঁ তাতে, এতিয়া লাগিছে কোমোৰা। ধুনাকে লাগিছে অ' এনেই গুটি, গুটি দিলে একদম, এনেই বগাই ফুৰে ফুলে ফুল ফুলে নালাগে
আৰু যে অকনমান হয় হে পোকে খাই একেবাৰে পাত-চাত নাইকিয়াই হৈ যায় আগ নাবাঢ়িবও নিবিচাৰে টো মোজোৰা খাই যায়। নিজে হোৱাবোৰ ধুনীয়াকৈ হয় আকৌ আমাৰো প্ৰথমে লাগিলে কোমোৰা জালি, তাৰ পিছত এতিয়া আকৌ নাই।
মানে আমি আৰু নিজৰ সুবিধা বুজি পেলাইহে মানে বস্তুোবোৰ দিওঁ ন' কিন্তু মানে নিজে হোৱা পুলিটো মানে অ', য'তে ত'তে নহয় যিখিনি ভাল জেগা তাতে হয়। অ'
অ', বেছি বৰষুণ হ'লেও নহয় বস্তুবোৰ অ' একেৰাহে বৰষু বৰষুণ দিলেওঁ নহয়, নহয় বস্তুবোৰ এতিয়া একে ইমান বৰষুণ দিছে। বেছি বৰষুণ পালেও মানে জাহ যায় যে
জাহ যায়।
তেনেকেই জলকীয়া পুলিবোৰ যাহ যায়
অ এতিয়া মোৰ জলকীয়া মই ৰুইছিলো লাগিবই নাপালে এতিয়া মানে কিবা আগটো হেৰি
অ বেছি মানে বৰষুণ পৰিলে যাহ যায়
উ, হয়। মানে বৰষুণ হয় আকৌ লগত ৰ'দ দিয়ে যে কিবা মাটি খিনি কষ্ট পায় শিপায়ে। সেইটো কাৰণে নেকি হেৰি হৈ গৈছে।
আৰু বৰষুণ পৰা পিছত অ, এ আছে এইটো সিটো তো এইকিদিন ন আকৌ অকমান লাগোৱাটো কমিছে। ভাত কেৰেলাও লাগা নাই ভালকে। এইকেইদিন লাগাটো অলপ কমিছে। সেইগিদিনতে লাগিছিলে বহুত। একিদিন আক' নাই তিয়হো প্ৰথমে লাগিলে, এতিয়া আকৌ নাই তিয়হ লাগা। উম, প্ৰথমে তিয়হ লাগিছিলে এতিয়া লাগাই নাই।
হৈছে হে। সেই মানে লতা বগাইছে আৰু ফুলা নাই।
আমাৰ ফুলি আছে যেনিবা। অ, দিয়া দেৰি হ'ল চাগে।
উম, মানে এবাৰ দিলো তাপা ৰ'দ বহুত ৰ'দ আছিলে যে পুলি কিটা মানে ভালকে নাবাঢ়িলে খাই দিলোঁ মেমেয়া, মেমেয়ী হ'ল। তাৰপিছত আকৌ নতুনকে দিলোঁ, এইবাৰ মানে হৈছে। ভাল
উম, হ'ব আৰু হৈছে যদি হ'ব, হয়। উম, আমা অমিতা দুজোপামান হৈছে। ঘৰতে কিবা কিবি কেইটামান থাকিলে বনাবলে ভাল ন? নহ'লে ৰান্ধনি মাথা গৰম হৈ যায়। কি বনাম, কি কৰিম।
আৰু কি সদায় দোকানৰ বস্তু কিনি খোৱাতকৈ অ, জানো আমাৰ এফালেও নহয়, নহয়। কিবা অমিতাটো ফুলা সময়তে ফুলা সময়তে পাতটো কিবা হেৰি হৈ যায়।
অ, অ।
এয়া ত' গুটিটো মানে অমিতাটো হেয়ি হয়, কিবা ফুট, ফুট নিচিনা হয়, গাত। খাবলে ভাল নহয়, বেমাৰ হেটো অ'।
এই আগ গুৰিটো বোলে ফালি দিব লাগে, গুৰুটো-গুৰিটো ফালি দিলে বোলে ভালহে আহে। গছজোপা গা গছডালৰ গুৰিটো যে, চাকু তাকু কিবা এখন এনেকে ভৰাই পেলাই ফালি দিব লাগে। অ', ফালি দিব লাগে হেনো।
বাৰু মও তেনেকে দি চাম, এতিয়া হৈ আছে মোৰ কেবাজোপাও তেনেকুৱা। অ', ফুল ভাজি খায়, এই পেচাব জ্বলা পুৰা হ'লেও ভাল। অ', ভাই ন' তিতা লাগে অলপ। লাগে, তিতা অলপ লাগে। এই কি কয়, পেচাব এ, ৰঙা, হালধীয়া হয় যে, সেটোতো ভাল, আৰু ধাতুৰ কাৰণেও ভাল।
অ', যেনিবা কৰাও নাই।
খাওঁ মাজে, মাজে। এ-এইয়া অমিতাটো ফুল বেছি নহয়, এই‌ হেই মতা অমিতাটো যে মতা অমিতাটো অ', তাৰ ফুল বেছি হয়। সেটো, সেটো খাওঁ এনেই এইটো বাউ এটা, দু
অ', এটা, দুটাহে হয়, অ'। আৰু তেনেকে সৰিও নাযায় হয়।
সৰিও নেযায়। এ, সেটো মানে ছিগি দিয়াৰ পিছত আৰু পিছত আৰু হেৰি তাতে লাগে মানে কিছুমানত। বা অমিতাটো ফুলটো ছিগি দিয়াৰ পিছত, পিছত বাঢ়ি গৈ পেলাই তাত তাতে আকৌ লাগেগৈ, সেইটো অলপ বেলেগ চাইজৰ দেখায় আৰু। মানে কিবা আমো নহয়, অমিতাও নহয় তেনেকুৱা নিচিনা।
হয় আৰু কেতিয়া এই মতা অমিতাবোৰ যে কেতিয়াবা এয়া হেৰি চেৰি সেই গুড়িটো এনেকে ফালি দিলেও বোলে আকৌ লাগে। মই শুনিছোঁ আৰু অ', দি চাবাচোন। নহ'লে কিবা কাপোৰ এখন বান্ধি দিব লাগে।
অমিতা মই মানে খাই খুব ভাল পাওঁ কিন্তু অমিতা নাই।
ভাল লাগে আকৌ, মই অকনমান আধা পকা নিচিনা অকণমান আধা পকাৰ নিচিনা হ'লে দালিত দিলে মই ভাল পাওঁ। উম, অ', আকৌ মাছৰ লগটো ভাল।
মাছৰ লগত অ', খাৰ দি মাছৰ লগত ভাল লাগে, খাওঁ তেনেকে।
ঢেৰ থাকিলে, ঢেৰ জুতি কৰি খাব পে-খাবলৈ পাৰা যায়। আকৌ প্ৰথমতে আকৌ খাব নালাগে এনেকে ভাজি চাজি কৰি। নালাগা হয় আৰু মিঠা চিঠা নাইকিয়া হৈ যায়, প্ৰথমে তেনেকৈ প্ৰকাৰে খাব লাগে, তেতিয়াহে
এনে পকাটো একো ভাল নাপাওঁ বাৰু এনেই চব্জি বনাইহে ভাল পাওঁ।
দে পাওঁনলে।
আৰু এইটো ফেচ পেক হিচাপেও ব্যৱহাৰ কৰিবাৰ। পাৰি ন পকাটো। আ, অমিতাটো।
মানে ভাল হ'লে, খাবলৈ ভাল হ'লে ভাল লাগে।
অ'। বহুত কাম কৰিব। হয় কিন্তু কৰি থাকিবলৈও সময় নাই, আমাৰ ওচৰৰ ছোৱালী এজনী মানে সেই অমিতা সানি - সানি মানে আগতে বহুত কলা আছিলে। এতিয়া অমিতা খানি খানি এক।
উম ভাল স্কিনৰ কাৰণে ভাল। অ আৰু মানে কি লগালেও ভাল খালেও ভাল।
অঁ খালেও ভাল অঁ এই গেছৰ প্ৰব্লেমবিলাক নাইকি। এতিয়া হয় অমিতা খালে পকা অমিতা খালে। অঁ উম উম। স খাই হোৱা পিছত আৰু যিকন ৰয় গুটি চুটিত লাগি সেইকণকে মুখত সানিৰে হ'ল আৰু।
অ এ অ সেইটো হয় এ সেইখিনি টাইমত আকৌ মনত। লে নাহি।
পিছতহে পিছতহে মনলৈ আহে অ লগাব পাৰিলো হে বুলি। ঘৰত কাটি কুতি দিয়া যায় ল'ৰা ছোৱালীকো বা।
উম উম উম।
হয় দিয়া।
লগাবও যে পাৰি পিছতহে মনলৈ আহে।
অহ এতিয়া পিছে ৰান্ধি হল নে নাই
অ হ'ল আৰু খাওগৈ দিওগৈ আকৌ বৰষুণে পৰিব চাগে
উম বৰষুণ আহো আহো কৰি আছে বাৰু হ'ব দিয়া নহ'লে ন উম